পাইছানে?
অ পাইছো, কি কৰি আছা?
এ আছো এনে বহি আছো, তুমি?
মই আছো দিয়া। এ চাহ-পানী খাই উঠিছো। হৈ পেলাই আজৰি হৈছো আৰু।
অ, মই নাই এনেই বহি আছো বাহিৰতে গৰম পৰিছে যে।
অ এইকেইদিন পৰিছে দিয়া।
বাহিৰতে বহি আছো।
অ
এতিয়া তোমাৰ গৰম বন্ধত ঘূৰিব যোৱা নাই?
গৰম বন্ধত বোলি আগতে ঘূৰি আহিলোগে বাৰু চালোগে
কত কত গলা?
ক'ত মানে গুৱাহাটীত গ'লো। এই বনাইছে যে নতুনকে।
অ-অ।
অ শ্বহীদ স্মাৰক ক্ষেত্ৰ, সতীৰাধিকা তেনেকুৱা এ উমানন্দ মন্দিৰ, এই ল'ৰা- ছোৱালী লগ লা চালোগে, আগতে চালোগে অ।
অ, এতিয়া গৰমৰ বন্ধ ল'ৰা ছোৱালীকতো নিবই লাগিব ন?
অ, এই ইমান আও এইকেইদিনতে আমনি লাগি যায় ন ঘৰত থাকি থাকি?
অ অ কিমাননো ঘৰত থাকিব আও ভাল পা, ভালে কৰিছা লৈ গৈছা।
অ, এ হেৰি স্কুল বন্ধ যেতিয়া
কেইদিন পিছত স্কুলে খুলিব
অ এনেতো আৰু পিছত যাবও নাপায় এইকেইটা দিনতে তুমি ঘূৰিলেহে আৰু সিহঁতক লৈ
উম গৰমৰ বন্ধত মোমায়েকৰ ঘৰলে গৈছে নাই?
অ মামাকৰ ঘৰলৈ যোৱা নাই বাৰু। এ ওচৰতে যে এ যাই থকা পৰে ন সেইকাৰণে ভাবিছো এ এতিয়া অলপ বেলেগ ঠাই চাবগে উম না কাইলৈ যাম বুলি ভাবি আছো। এ আমাৰ এই মৰিগাঁও মায়ঙত আছে যে অভয়াৰণ্য অ এই তালৈ ভাবিছো নিপলা
অ
অলপ চাই কৰি মানে সিহঁতক দেখামগে আৰু।
অ এতিয়া মানে তোমাৰ ল'ৰা ছোৱালী বিলাকৰ কি হয় আগতে আমি গৰমৰ বন্ধ দিলে এমাহৰ আগৰ পৰা মামাৰ ঘৰলে যাম। আহ আজিকালি ল'ৰা ছোৱালীয়ে তোমাক গৰম বন্ধ দিলে আমি আমুকখন পাৰ্ক চাবলে যাম।
অ সিহঁতে জানে মানে?
অ জানে জানে।
ইহতে জানে আমি কব নালাগে। কত যাব কি কৰিব উম।
আই আগৰ ল'ৰা ছোৱালী আৰু এতিয়া ল'ৰা ছোৱালীৰ মাজত বহুত ডিফাৰেন্ঞ্চ
বহুত বহুত বহুত মানে এই বিশেষকৈ মানে হৈছে কি মবাইল চাই চাই মানে সিহঁতে বহুত হেৰি হৈ।
বেছি স্মাৰ্ট হৈ গৈছে ল'ৰা ছোৱালী বিলাক।
উম মোবাইলটো যেনেকে ধৰা ভালো কৰে বেয়াও কৰে এই ভাল বিলাক ভাল হৈছে আৰু মানে সেয়াই আৰু বহুত সেই। ঘূৰিছে মোবাইল দি সিহঁতক উম উম ভাল অ ভাল টো বাচছি ললেতো ভালেই ন। নিজৰ কাৰণে ভাল দিয়াচোন জীৱনত মানে কিবা এটা কৰিব পাৰিব।
অ এতিয়া তুমি চোৱা নাজানা কথা তুমি মোবাইলৰ পৰা শিকিব পাৰা ন
অ বহুত শিকিব পাৰি চাব গলেতো বহুত ভাল হেৰি গৈ টেন মোবাইলটোৱে যোনে মানে ভালতো লৈছে আৰু
অ মানুহে ব্যৱহাৰ কৰা লগতে কথা হয় ন।
অ সেইটো কথা প্ৰতিটো বস্তুয়ে দিয়াচোন তুমি ব্যৱহাৰ কৰাৰ লগত ডিপেণ্ড কৰে, কোন কেনেকুৱা মানে কেনেকুৱা কি হ'ব উম। এ তাকে অ এ আৰু কি মানে কি হয়। এই, সিহঁতে লৈ থাকিলেও, বেছি হেৰি কৰি দিবও নোৱাৰোঁ নহয়। লৈ লৈ মানে, হেৰি হৈ যায় ক'! সেইটো কাৰণে ভাবিছোঁ, এই, দুদিন অলপ ঘৰৰ পৰা ওলাই কৰি যাম, চামগে ইয়াত। এইতো আমাৰ, পবিতৰাটো বহুত চাবলগীয়া বস্তু আছে দিয়া। অ অভয়াৰণ্য যেতিয়া কিবা এটা বস্তু শিকিব মানে পাৰিলে ভাল আৰু চাব যিটোকো এতিয়া নিম ধৰা ন সিহঁতে তাত গৈ কিবা এটা চাব পাৰিব
অ অ এতিয়া তোমাৰ ল'ৰা ছোৱালীকতো ভালটোৱে দেখাব লাগিব ন বেয়াটো দেখাই লাভ নাই নহয়। সেইটো যাতে, শিকে। সিহঁতে এতিয়া, পবিতৰা খন চালে, সিহঁতে শিকিব কিবা। তাত। অ'! অ'! এতিয়া, তোমাৰ গৰমত বন্ধত, বহুত আছে। তুমি গৰম বন্ধত, শুনা! গৰমৰ বন্ধত তুমি, কাজিৰঙা চোৱা, চাবলৈ নিব পাৰা? হয় নে! সেহেঁতে যিকোন অ'! বস্তু এটা চিনি পাব, জীৱ এটা চিনি পাব। সেইটো, ক'ব পাৰিব ন'! অ'! চিনি পাব যে, এইটো আমুক জন্তু! এ, তেনেকুৱা কথা। গৰমৰ বন্ধত, এনে ৱেষ্ট নকৰি মানে, তেনেকে ঘূৰিব লাগে।
অ'! সেইটো মানে, কি হয়, কিবা এটা মানে, দেখাব নিলে, এনেকুৱা বস্তু নিব লাগে। যাতে সিহঁতে মানে, চাই কৰি পেলাই শিকিব পাৰি, কিবা এটা। তেতিয়া, পিছত ক'ব দিয়াচোন! আমি এইখিনিত গৈছিলোঁ যে, এইটো বস্তু শিকি আহিলোঁ ন'। এতিয়া, পবিতৰা অভয়াৰণ্যত আছ চাবলগীয়া বহুত আছে, বস্তু। উম! ওলমা দলংখন আছে, গড় আছ এই, বহুত আছে ইয়াতো, চা, চাওঁ বুলি ক'লে। দূৰে নিনি ইয়াতো চাব লগা আছে।
অ' অ' অ'!
এতিয়া, ভাবিছোঁ! কালি যাওঁতে, চাই কৈ দেখাই কৈ, উম! গোটেইখিনি আহিমগে বুলি। দুদিন তাতে থাকিম। চাই কৰি, দেখাই কৰি লৈ আহিম আৰু। বাকী তোমালোকে ক'ত যাবা?
আমিও, তাকে যাম বুলি ভাবি আছোঁ! গুৱাহাটীলেকে। তোমাৰ শ্বহীদ বেদীটো চাবলৈ যাম। তাৰপিছত, আকৌ চাবলগীয়া হৈছে। মানে, কিয় জানা? শ্বহীদ হোৱা মান মানুহ বিলাকৰ মূৰ্তি ৰাখিছে ন'।
অ'! গোটেই মানে, আজিলৈ যিমান হৈছে আৰু। এই, আমিতো জন্ম নোহোৱা আগৰ পৰা, কিমান দিনৰ পৰা মানে, আমাৰ ইয়াত মানে হৈছে? অ'! তেতিয়াৰ পৰা, এতিয়ালৈ মানে, যিমান হৈছে সকলোৱে মানে, অৰ্ধ প্ৰতিমূৰ্তি বনাই বনাই আৰু নাম লিখি থৈছে। তাত, চন লিখি থৈছে। তাৰিখ মানে, সকলো লিখা আছে।
চব লিখা আৰু তুমি চিনি নো, এতিয়া চিনি পাইছা ন'? যে, আমুক।
অ' অ! আমিতো এনে, দেখা নাছ ছিলো। তাত যেতিয়া, সিদিনা আমি চাওঁগে। মানে, ইমান ভাল লাগিছে নহয়! কিন্তু, ভাল বহুত ধুনীয়া! আৰু চাবলগীয়া বস্তু, তেনেকুৱা বিলাক দেখাব লাগে আচলতে।
সেইটোৱেটো! মানুহে যিটো জানিব।
অ' অ'! বহুত শিকিব পাৰিব, সিহঁতে তাত গ'লে। মানে, প্ৰতিটো বস্তুতে, লিখি লিখি থৈছে, প্ৰতিটো বস্তুতে, লিখি লিখি থৈছে। কোন, কিমান চনত? কেনেকৈ মানে, কি হৈছিল? সেইবোৰ মানে একদম বিৱৰণ কৰি কৰি
তাই অ'! লিখিত থৈছে। অ'! তুমি? তুমি, তোমাৰ ল'ৰাটোক শিকাব পাৰিবা? যে, এইজন আমুক আছিলে, এই আমুক আছিলে। হয় নে?
অ'! হয়, আ'ক।
দেখা নাইকিয়া বা আমি দেখা নাইকিয়া। সেইটো, বুজি
অ'! তেতিয়াহে, আমি শিকাব লাগিব ন'?
অ'! আমি শিকাব লাগিব। আমি, তাকে ভাবি আছোঁ যাম বুলি। গৈ
অ' অ'! এই, মানে, চাব লগা হ'লে, সেই তাত আহিবা। মানে চাবও পাৰিবা কিবা এটা নিজেও মানে শিক- শিকিব পাৰিবা? আৰু পিছত মানে, আনকো ক'ব পাৰিবা যে, এইটো বস্তু এনেকুৱা। মানে ভাল উম বহুত খিনি বুজ- জিব পাৰি আৰু বেলেগকো কব পাৰি দিয়াচোন বা আমি আহিলোগে মানে যাব তালৈ চাবগে।
তাই চাই আহিব আপোনালোকে শিকিব পাৰিব ন, বীৰ শ্বহীদ ভোৱা মানুহ বিলাকক আমিতো প্ৰায় মানুহে চিনিয়ে নাপ-
নাপাও দিয়া আমি চিনি নাপাও আমি এতিয়ানো কিমান দিন হৈছে ন।
অ অ।
নাজানো আমি এতিয়া মানে সিহঁতক মানে ক'ব পাৰিছো আও বুজাব পাৰিছো ল'ৰা ছোৱালীক। তিয়া মানে দেখাইছিলোগে যে সিহঁতে যেতিয়া সুধিছে সিহঁতেও মানে মানে চিনি পাইছ- নপঢ়িব বুজি পাইছ- যে এনেকে তেনেকে এনেকুৱা হৈছিলে। উম প্ৰথম সোমাইতো আমা- অসমৰ মেপখন আঁকি থৈছে। ইমান ডাঙৰকৈ আঁকিছে মানে দেখাৰ লগে লগে মানে একদম মনতটো ভাল লাগি যায় তোমাক।
ৰিয়েলত নেদখিলো মোবাইলত দেখিছো বাও।
অ এই ৰিয়েলত তুমিতো গ'লে কৈছোয়ে তোমাক বহু সময় লাগিব যোৱাৰ পিছত তোমাৰ ওলাই আহিব মন নায- যা, উম ইমান ধুনীয়া বুলি কৈছো পৰিৱেশ কেই ধুনীয়া, গেট খনৰ পৰা একদম ভিতৰলৈ যদি
সোমাই যোৱা অ
তুমি কমেও তাত দুই তিনি ঘন্টা লাগিব তোমাৰ জেগা খিনি চাওঁতে তোমাক ওলাই আহিব মন নাজাব-
অ বহুত ধুনীয়া মানুহে মানে দেখা মানুহ কৈছে আৰু মোবাইল দেখিছো নহয় মই।
উম বহুত ধুনীয়া মানে কি চব মানে যিমান হোৱা পৰা মানে এতিয়ালৈ মানুহে যদি গৈছে সেই তাতে গৈছে মানে বহুত শিকিব পাৰি যে উম স্কুল, কলেজ বা ঘৰুৱাভাৱে
অ অ উম বহুত গৈছে মানুহ বিলাক এতিয়া গৰমৰ বন্ধত প্ৰায় মানুহ তালৈকে গৈ আছে বুলি সেইবিলাকে দেখাব ন মানুহে ল-
উম সেইটোয়ে পাৰ্কখনত গ'লে কিনো হয়। আচলতে খেলা ধূলা অকনমান থাক- দিলে কিন্তু মনৰ চখতটো আৰু ভাল লাগিলে ন। কিন্তু এনেকুৱা ঠাইত গ'লে বহুত বুজি
অ শিকিব পৰা যায় আৰু শিকিব পৰা জাগাটোত যাব লাগে মান-
অ তেনেকুৱা নিব লাগে ভাল লাগে যাবা তালে, উম।
যাম যাম আমি ভাবি আছো যাম বুলি। এতি- অ কেইদিনতে আমিও যাম। সেইটো কাৰণে মই তোমাক সুধিছো ক'ত ক'ত গ'লা।
অ অ সেই তালৈ যাবা তাত যাবা সতিৰাধিকা পাৰ্কত যাবা। উ ভাল লাগে যায় উমানন্দ মন্দিৰটো ভাল। বাৰু মানে তাতো যাব পাৰি তাতো মানে চাব পাৰি এটা নদী দ্বীপ যিহেতু ন। কিন্তু এই এইকেইদিনত মানে কি হয় পানীৰ কাৰণে অকমান এটা হেৰি লাগে বাৰু বৰষুণতোটো বৰ বেয়া তে হেৰি কৰি আছে ন। কিন্তু নদীদ্বীপ হিচাপে সেই হেৰিটোও চাব পাৰি ন উমানন্দ মন্দিৰ।
উমানন্দ মানে চাব লগীয়া হয়। মানুহে প্ৰায় অ আৰু তোমাৰ গৰম বন্ধত খুব ভিৰো থাকে মানুহ বিলাক ল'ৰা
অ' বহুত মানে চবে দেখাব নিয়ে ন আজিকালি মানুহ বিলাকে মানে সেই তেনেকুৱা কৰিছে। এনেকুৱা এঠাইত নিব যাতে ল'ৰা ছোৱালক মানে কিবা এটা শিক শিক্ষা দিব পাৰি উম চাব পাৰি সকলোৱে সেইটো বিচাৰে।
এতিয়া গৰমৰ বন্ধ বুলি তুমি ল'ৰা ছোৱালীকো মোবাইলটো দি পেলাই যে অলপত বহাই থবা সেইটো টোতো কথা নহয়, অকমান ঘুৰিব ফুৰিবলে মোবাইলটোৱে চাই থাকিব লাগিব কথা নহয় নহয়। এতিয়াতো ভাল ভাল জাগা চোৱা বা ভাল ভাল কথা শিকাবা সিহঁতে সেইবোৰে শিকিব।
অ' আমি যি শিকাওঁ সিহতেতো সেইটোয়ে শি দিব ন আমি যদি এতিয়াৰ পৰা সিহঁতক ভালতো দেখাই যাওঁ সিহঁতেও এদিন ভাল কৰিব ।
ভালে কৰিব ভালে কৰিব এতিয়া তুমি যে খুব ভাল কৰিছা তুমি শ্বহীদ ভেদীতো দেখাই আনিলা হেঁতেও বুজি পালে চিনি পালে ন যে আ হয় বা কিতাপত যে আমুকজন আমি দেখি আহিছো মূৰ্তি দেখিছে তো।
অ', অ' দেখিছো ইমান ধুনীয়াকৈ সজাই থৈ দিছে তাত নাম লিখি-লিখি থৈ দিছে। তোমাক উম ভাল লাগা।
তোমাৰ ইমান অসুবিধা নাই তাহেতে চিনি পাইছে।
উম-উম মানে সকলোৱে চিনিব হেৰি কৰা মানুহে চিনি পাব মানে যেতিয়া চবতে নাম লিখি-লিখি থৈ দিছে কিমান চনত কোন কেনেকা
কি হৈছিলে সকলোবোৰ তাতে পঢ়াও সুবিধা আছে। পঢ়িও লব পাৰে উম চাব জানিব পাৰে।
তে হ'ব দিয়া ন। পিছত কৰিবা হা অ' ঠিক আছে হ'ব দিয়া।